অ শুনা পাইছা?
শুনা পাইছোঁ আও
অ অ ভালে ভালে তোমাৰ ভালনে?
অহ ভালেই মোৰো। কি কৰিছা? মই ভাত খাই এনেই মাহঁতৰ লগত কথা পাতি আছিলোঁ।
অঁ, ময়ো এনেই ভাত খাই বহি আছিলোঁ এতিয়া।
অ, কি কি খালা আজি?
আজি দাইল ভাত আৰু সেই শাক - চবজি বনাইছিলে সেইবোৰেই খালোঁ।
অ বঢ়িয়া, ভাল খাদ্য খাইছা।
অ।
অহ, আজি মই তোমাৰ লগত কিবা অলপ আলোচনা কৰো বুলি ফোন কৰিলোঁ?
অ কোৱা?
এই প্ৰদূষণৰ ওপৰত, আজিকালি মানে আজিকালি মানে গুৱাহাটীত অলপমান বৰষুণ দিলেই মানে বানপানী হৈ যায়, কিহৰ বাবে হয় গম পোৱা নে?
প্ৰপাৰ সেই মানে ড্ৰেইনেজ চিষ্টেম নোহোৱাৰ বাবে বৰষুণ দিওঁতে সিটো হয় লগতে
অ হয়।
ৰাস্তা নাই কতো যাবলৈ পানীবোৰ একেখিনিতে গৈ
নাই পা নী যোৱাৰ ৰাস্তাটো আছে ঠিকে মানে ড্ৰেইনেজ চিষ্টেমটো তোমাৰ যদিও আছে সৰু ডাঙৰ যি আছে আছে আৰু। মানে কি হয় এই আমাৰ মানুহ মানে কি হয় পলিথিন যিমান যি পাৰে এইবোৰ পেলাই থৈ দিয়ে এইবিলাক পেলাই চালে কি হয় নলাটো জাম হৈ যায় যাৰ ফলত পানীটো যাব নোৱাৰে সেইবাবে কি হয় পানীখিনি ৰাস্তাত উঠি আহে।
উম হয় হয়।
সেইটো কাৰণে বানপানী হয় সেইটো এটা এইটো এটা মেইন কাৰণ হয় ব্লক হৈ যায় হয়। এইটো এটা মেইন কাৰণ হয়। তাৰ পাছত এই যে গুৱাহাটীত ধনী এনেকে মানুহে কিছুমান বস্তু ব্যৱহাৰ কৰি আছে, পেলাই আছে জাবৰ এইবিলাক বহুত বেছি জমা আছে এইবিলাক লৈ লৈ লৈ লৈ দীপৰ বিলই সেইফালে কত ক'বাত পেলাই আৰু শুনিছ? ত সেইটো এটা প্ৰদূষণৰ মানে কি বহুত ডাঙৰ মানে হেৰি বনাই দিছে পাহাৰৰ নিচিনা বনাই দিছে আৰু ইমান জাবৰ পেলাইছে।
উম হয় হয়।
প্ৰদূষণৰ আৰু তোৰ প্ৰদূষণৰ কাৰণে আজিকালি ব্ৰহ্মপুত্ৰ নদীতটো ল হৈ গিছে সৌ সিদিনা মানে কি হল নদী পাৰ ফুৰিব গৈছিলো এ বালি মাটি আছে, পানী বহুত দূৰ আছে এইফালে বালি মাটি বাকী মানে কি খোজ কাঢ়িলে মানে কিবা কিবি পলিথিন, চিপছৰ পেকেট এইবিলাক মানে কি থাকে। প্লাষ্টিকৰ টুকুৰা এইবিলাক মানে থাকে আজিকালি।
উম গোটেই কলা কলা, গোটেই পানী লেট
লেতেৰা হৈ গৈচে, হয় এই যে গুৱা তে মাজেদি যে এটা নদী গৈছে ভঁৰালু নদী বুলি কয় বহুতে।
উম হয় হয়।
এটা দিনত মানে কি এই নদীটো বহুত চাফা। আছিলে মানুহ মাছ মাৰিছিলে, গা ধুইছিলে মানে আমাৰ কিছুমান মানুহে কয় যোনবিলাক মানে বৰ্তমান বয়স হৈ গৈছে তেওঁলোকে মানে কয় যে আমি গা ধুইছিলো মাছ মাৰিছিলো আৰু এতিয়া সেই নদীৰ অৱস্থা এনেকোৱা হৈ গৈছে
উ এইবোৰ হেৰিও হয় লগতে এইবোৰ পৰা আমাৰ হেৰি এয়াৰ পলিউচনো হয় বহুতো হাৰ্মফুল গেছ ওলায় তে ই ফেক্ট ৰীৰ পৰা ধুৱা সেইবোৰ লেতেৰা গাড়ী জ্বলা সেইবোৰ কল খৰি চৰি জ্বলাওঁ ফৰেষ্ট পায়াৰ এইবোৰ পৰাও মানে গোটেই সেই হেৰি
হয়
অলপ পলিউচন হয়
মানে কি তোমাৰ কা গাড়ী পুলি মানে কি প্ৰদূষণ বুলি কলে এতিয়া মানে অ আমি বেছি গাড়ীৰ পৰাই পাই আছো কাৰণ গাড়ীৰ পৰা কাৰ্বন ডাই অক্সাইড ওলাই আছে আৰু গাড়ীটোৱে এতিয়া মেইন কাৰণ হয় কাৰণ গাড়ী বেছি বেছি চলা যায় আৰু নচৰিলেও আমাৰ যাতায়তটো নহব কিছুমান কাম আমি কৰিব নোৱাৰিম ৰখি যাব যেনেকে ধৰা খোৱা লোৱা বস্তুবোৰ এইটো ৰাজ্যযৰ পৰা সেইটো ৰাজ্যলৈ এনেকে যাব লগা হৈছে মানে কি তেতিয়াহে মানুহে বস্তু খিনি পাব ন সেই বস্তু খিনি আহি আছে কৰ পৰা গাড়ীৰ পৰা আহিছে গাড়ী চলি আছেতো
লগতে এনেকে সেই পানীতো এনেকোৱা হয় পানীত যেনেকে এই চিৱেজে যেনেকে এই ড্ৰেইনৰ লেতেৰা পানী সেইবোৰ তাৰপিছত আমি ঘৰৰ পৰা সেই কাঁহী বাতি ধুৱা লেতেৰা সেই বাচন বৰ্তনৰ সেই পানীবোৰ যায় তেলৰ লগত মিক্স হয় পানী খিনিও লেতেৰা হয় এইবোৰ পৰা বহুতখিনি বেমাৰ ওলায় ডায়ৰিয়া ক্ল'ৰিয়া টাইপত সেনেকোৱা বহুতখিনি বেমাৰ আছে তাৰপিছত প্লাছ পাষ্টিকো মিক্স হয় পানীখিনিও লেতেৰা হয় কেমিকেল চেমিকেল মিলিকেনে লগতে ইণ্ডাষ্ট্ৰি হওক বা হস্পিতেলে হওক সিহঁতৰ ৱেষ্টখিনিও যায় ইয়ালে
অ আৰু বেছিকে মানে কি ইণ্ডাষ্ট্ৰি পৰাও কিছুমান লেতেৰা আহে ধৰা তোমাৰ কিছুমান এই ৰাসায়নিক ইণ্ডাষ্ট্ৰি যোনবিলাক আছে
অ ভাৱে
এইবিলাকে মানে কি ৰাসায়নিক প্ৰস্তুত কৰি থাকে তাৰ পৰা কি হয় আমাৰ বায়ু প্ৰদূষণো হয় তাৰ যিবিলাক গেছ ওলায় তাৰপিছত কিছুমান তাৰ বেষ্টে যিবিলাক লাগি আহে পেলাই দিব লগা হয় সেইবিলাক কি হয় অ ডাইৰেক্টলি কি কৰিছে তেওঁলোকে পাইপেদি নদীৰ লগত সংযোগ কৰি দিছে এনেকে ওলাই কিনি ডাইৰেক্ট নদীত পৰি যাব তাৰ কাৰণে কি হব নদীৰ পানী প্ৰদূষণ হব আৰু হলে কি হ'ব মাছ নাথাকিব মাছ মাছবিলাক জীয়াই থাকিব নোৱাৰিব
সেইবোৰতো মৰে মৰে লগত সেই এই প্লাষ্টিক বা এই লেতেৰাখিনি বহুত বছৰ বছৰ লাগি যায় আদি কম পইছা পালে এনেকেই পৰি থাকে এনেকে লে তেৰা হয় এনেকৈ জাবৰ হয় মাছ চাছ এইবোৰ খাই এনেকেই মৰি যায়
হয় তাত পলি প্লাষ্টিক পলিথিন বেছি বিলাক সময়ৰ কমেও সেয়া কি আছিলে দুশ বা তিনিশ বছৰ মান লাগে
অ হয় হয় কিছুমান তই এনেকেই থাকে নপচেই এনেকেই
নপচে আৰু যে আছে ইয়াৰ প্লাষ্টিকৰ কিবা চিয়াৰ আছে কিবা এনেকোৱা আছে ন এনেকোৱা টাইপৰ মানে কি এনেকোৱা ধৰণৰ বস্তুবিলাক ভাঙি কবা বটল হওক প্লাষ্টিকৰ বটল হয় সেইবিলাক যিটো পেলাই দিয়া যায়। কমেও পাঁচ হেজাৰ বছৰলৈকে মানে এনেকা থাকে মানে সহজে পচি নাযায়
আকৌ সেনেকে মাটিটো হেৰি পলিউচন কৰে যেনেকে এই ফাৰ্টিলাইজাৰ দি কিনে দৰব চৰব দি লয় মানে হেৰি খেতি খিনি ভাল হবলে কিন্তু হেৰি অৰ্গেনিক মানে হেৰি ভাল গোবৰ বা চব্জি হওক বাকলি চাকলি দি হ'লেও খেতি কৰিব পাৰে সেইবোৰ বেছি ভালে দৰব চৰব দিয়াতকে চইল ফাৰ্টিলিটি টো বাঢ়ে কিন্তু সিহঁতে সেইবোৰ নিদি দৰব দি কিনে আৰু বেয়া কৰি লয়।
বেয়া কৰিলে
মাটিও বেয়া হয় খাবলে সেইবোৰ বেয়া মানে
বেয়া হয় আজিকালিতো মানে কি হয় হাল বাব গ'লেও পলিথিনে উলাই
হুম, হয়
মাটি মাটি ওলাই পলি মানে কি কিছুমান হাল বাব গ'লে পলিচিনৰ টুকুৰা প্লাষ্টিকৰ টুকুৰা এইবিলাক ওলাই যাৰ ফলত কি হৈছে তোমাৰ খেতি বাতিও মানে আগৰ দৰে ভাল হোৱা সেয়াই হৈ আছে
হুম, হয়
লগতে কিছুমান সেনেকে হেৰি নইজ পলিউচনো কৰেতো গাড়ী হৰ্ণ এনি
হৰ্ন, হয় হয়
তাৰপিছত সেইবোৰ পুৰা হেৰি বহুতৰ কাণৰ হেৰি মানে শুনা পোৱা বেমাৰ হৈ যায় মানে কাণৰ ওচৰত এনেকে
হয় - হয়, কিছুমানে অযথাও হৰ্ন বজাই থাকে তাৰপাছত তোমাৰ কি আছিলে? আগৰ দিনৰ মানুহেটো বেছিকে প্লাষ্টিকৰ ব্যৱহাৰ কৰা নাছিলে বজাৰ হলে মানে কি কৰিছিলে কাপ পুৰা মোনা বা এটা বেগ আছিলে ডাঙৰ বেগ এনেকুৱা লৈ যায় বাহিৰৰ পৰা বজাৰ কৰে আৰু তাতে আনিছিলে মানে আলু হওক, পিয়াজ হওক, বিলাহী হওক এটা মোনাতে এ বা এ এটা বেগতে আনিছে আৰু আজিকালি এ আলু আনিব আলুৰ কাৰণে বেলেগ লাগিব, পিয়াজৰ কাৰণে বেলেগ লাগিব, বিলাহী কাৰণে বেলেগ লাগিব, মাছ আনিব, মাছতো বাৰু বেলেগকে আনিবই লাগিব। তেনেকে মানে কি কি এনেকে হলে মানে কি হয় অ', এইটোৰ ফলতো মানে কি প্ৰদূষণটো বহুত বাঢ়ি যায়।
উম, এইবোৰ বচাব হ'লে আমি হেৰি কৰিব লাগিব মানে চব বস্তু এটা হেৰি লিমিটত ইউজ কৰিব লাগিব যেনেকে হওঁক যদি গাছ গছ কাটিছে তেতিয়া মানে বুঢ়া গছ কাটিব লাগে তেতিয়া কাটিছে যদিও হে ৰুবও লাগে সেনেকে কে যদি এজোপা তিনজোপা মান ৰুব লাগে তাৰপিছত উম তাৰপিছত সেই যোনখিনি ইউজ কৰিব পাৰি ইউজ কৰিব লাগে তাৰপিছতহে পেলাব লাগে। কিছুমানে এনেকেই পেলাই দিয়ে এনেও কিনি থৈ দিয়ে এনেই বেয়া হৈ যায় সেইবোৰ ফলত এইবোৰ এনেই লেতেৰা হয় বেয়া হৈ যায়। তাৰপিছত প্লাষ্টিক খিনি এটা লিমিটত ইউজ কৰিব লাগে মানে ইউজ কৰিব নালাগে জোট বেগ হওঁক সেইবোৰ ইউজ কৰিব লাগে পাৰিলে।
হয় মই ভাবো কি বৰ্তমান যিবিলাক প্লাষ্টিক আছে বা প্লাষ্টিক বনোৱা ইণ্ডাষ্ট্ৰি আছে এইবিলাক মানে কি চৰকাৰ ফালৰ পৰা বন্ধ কৰি দিব লাগে আৰু যিবিলাক আছে সেইবিলাকে মানে কি আমি ৰিচাইকেল কৰিব লাগে সেই পুনৰ ব্যৱহাৰ কৰিব লাগে এইবিলাকে।
উম হয় হয় তাৰপিছত এই গাড়ী চাড়ী মানে কিছুমান ওচৰ জেগা কাৰণেও গাড়ী লৈ লয় সেই ওচৰ জেগা দোখৰ খোজকাঢ়ি যাবই পায় সেইবোৰ খোজকাঢ়ি যোৱাতকে তেতিয়া মানে গাড়ীৰ হেৰি পলিউশ্যচনটো অলপ
পলিউশ্যনটো কমি যায় হয়।
উম
অ কিছুমান মানে কি আও মই যে ক'লো পুনৰ ব্যৱহাৰ কৰিব লাগে এই যে আজিকালি পানীৰ বটল বা মানে কি তুমি এক গুৱাহাটী নলা বিলাক চাবা পানীৰ বটল ইমানেই জমা হৈ গৈছে মানে পানী যাবৰ ৰাস্তা পোৱা নাই এনেকা হৈ গৈছে। যিহেতু পানী বটল বস্তু কি কৰিব লাগে পুনৰ ব্যৱহাৰ কৰিলে বাকী কোম্পানী বা যোনবিলাক ফে ফেক্টৰি আছে সেইবিলাক লৈ কেনে ইয়াক আকৌ নতুনকৈ বনাব লাগে।
হয় হয়।
এটা বস্তুৱে পুনৰ বনাব লাগে বেলেগ বেলেগ কে তেনেকে।
উম সেই চ'লাৰ এনাৰ্জি সেইবোৰ ইউজ কৰিলে মানে বেছি অলপ সুবিধা হয় তেতিয়া এতিয়া মানে এইবোৰ ইমান হেৰি পলিউড নহয়।
হয় হয়।
মানে অকল চানে পাৱাৰ ল'ব সেইবোৰ প্ৰায় কাম চাম চলি যাব। সেনেকুৱাতো ভাল হয় বোলে
এইবোৰ ফলত মানে এই এই লেতেৰা বেমাৰ এইবোৰ চব এইবোৰ কাৰণে বেমাৰো হয় বহুত বহুত ডাঙৰ ডাঙৰ বেমাৰ হয় কিছুমানৰতো কেঞ্চাৰ হৈ যায় এই প্লাষ্টিক বোৰ পৰা।
হয় প্লাষ্টিকৰ পৰা কেঞ্চাৰ হয় বহুত বেছি হয় বেছিকৈ তোমাৰ লাংছ কেঞ্চাৰ হয়।
উম হয় হয় ৱাটাৰ পৰা ডায়ৰিয়া বেমাৰবোৰ হয় হাৰ্টৰ বেমাৰও হয় বাৰু কিছুমানৰ। ই আমাৰ এনভাইৰমেন্টে হওঁক বা গোটেই ইক' চিষ্টেম গোটেই খিনি উল্টা ফুল্টা কৰি দিয়ে। আৰু আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণেও বেয়া হৈ যায় পিছলৈ।
হয়। এতিয়া যদি নদী নদীতো যদি বহুত বেছি লেতেৰা হৈ যায় বৰ্তমানতো হৈছে এতিয়া যদি গুৱাহাটী মাছ খোৱাৰ ফালে তুমি যোৱা এ নদীৰ পাৰ বিশেষ ‌আৰু ধুনীয়া প্লাষ্টিক অযুথা কিছুমান বস্তু পৰি আছে। কিবা নো
উম হয় হয়।
এ সেইটো ফলতো মানে কি এটা সময়ত কি হব নদীত মাছ মাৰিব গ'লে মাছ নাই, মাছৰ পৰিৱৰ্তে প্লাষ্টিকৰ টুকুৰা পলিথিন এইবিলাকহে উঠ ঠে
সেইবোৰ মৰিয়ে যাব মাছ হক কিবা কিবি গোটেই যাবৰা পিন্ধাই অ অ হ'ব দিয়া আজি
তোৰপৰা বহুত খিনি জানিব পাৰিলো
অহ